হয় হয় শুনিছো শুনিছো
অহ কি কৰি আছা
এই চাহ তাহ খাই পেলাই অলপমান এনেই খোজ কঢ়ি আছো ৰবা
অঁ অঁ মানে ময়ো আছোঁ ৰ'বা ঘৰতেই যে তোমাক মানে ফোন কৰি লোৱা আজি কিবা এটা বিষয় লৈ আলোচনা ভাবিলো অকণমান
অ কি বিষয় নো
বিষয়টো হ'ল মানে আমাৰ তুমি জানাই আমাৰ অসমত উৎসৱৰ মানে এ কমি নাই বাৰটা মাহত তেৰটা উৎসৱ বুলি কোৱা হয় গতিকে এই উৎসৱ পাৰ্বনৰৰ বিষয়ে
হয় হয় অ ভালো আ হৈছে একদম ভাল বিষয় এটা লৈছা তুমি মানে উৎসৱ বুলি কলে আমাৰ সকলোৰে মন
উম হয় হয় এতিয়া আমাৰ ছাত্ৰ ছাত্ৰী জীৱনৰ যদি একেবাৰে প্ৰথম উৎসৱ বুলি কোৱা যায় মই ভাবো সৰস্বতী পূজাই মনত আহেনে কি কোৱা
অ নিশ্চয় নিশ্চয় আমাৰ ছাত্ৰ জীৱনৰ আমাৰ সৰস্বতীয়ে মানে হেৰি হৈ আছে ভাল সকলোৰে মনৰ কাৰণে
পূজা আৰু অৱাসন অ অভিজ্ঞতা কোৱাচোন কেনেদৰে কি ভাবা
অ পূজা মানে সৰস্বতী পূজা বুলি ক'লে আমাৰ সকলো ছাত্ৰ ছাত্ৰী মানে মাজত মানে সকলোৰে মন বোৰ উৎফুল্লিত হৈ উঠে যিহেতু মা সৰস্বতী আমাক মানে বিদ্যা বিদ্যা এইোৰ কৰে আৰু সকলোৰে মাজত মানে সেই আৰু ভক্তি হটনাটো থকা যায় সেই তেনেকে মানে সকলো কাম কাজ কৰি মানে ভাল লাগে আৰু সেই দিনটোত মানে সকলোকে উম আৰু সেইটোয়ে তোমাৰ কোৱাচোন হয় শুনছান হয় শুনিছেনে কৰিছে ন বোলো
হয় শুনি আছ নে বোলো শুনিছ নে বোলো শুনি আছা বোলো শুনি আছা হয় শুনি আছা শুনি আছা